এই এইটো ঘৰতে আছো, কোৱা তুমি?
ঘৰত আছ কৰ'বালে যোৱা নাই?
নাই নাই এইটো তোমাৰ ৰাতিপুৱা আহিলোগে, তাৰপিছত ঘৰতে আছোঁ আৰু।
আজি আজি গলি
গ'লোঁ গ'লোঁ গ'লোঁ।
কেইটা বজাত?
চাৰে চাৰিটা।
ৰাতিপুৱা চাৰে চাৰিটাত গৈছ?
চাৰে চাৰিটাত টেম্পুত উঠি গ'লোঁ।
ইয়াত গাড়ী পাই ৰাতিপুৱা?
এই গাড়ীখন ভাড়া কৰি লৈছোঁ, তোমাৰ এই এক মানে পুৰা বাৰটা, বাৰটা নহয়, মাজত চা-চাৰিজনী তাৰপিছত পাচফালে চাৰিটা দহটা, বাৰটা পোৱালি গৈছোঁ।
ক'ৰ মানুহ, ইয়াৰে নে কি?
ইয়াৰে ইয়াৰ চব, পুঠিমাৰি আৰু তোমাৰ গোটেইখিনিৰ। অ' পুঠিমাৰি পুঠিমাৰি, ডেলী বজাৰ আকৌ ন' আলি।
ইয়াৰ কি চব কি এন চি চি কৰা পোৱালি?
চব এন চি চি কৰা পোৱালি।
অ' আহিবি কেইটাত?
হা?
আহিলি কেইটাত, আহিলি কেইটাত?
অ' চাৰে নটাত, চাৰে নটাত ঘৰ পালোহি। চাৰে নাটত ঘৰ পাইছোঁহি।
তোক হেৰি মাৰে বিচাৰি তো-তোক দেখোন আজি মাৰে বিচাৰি আহিছিলে এইফালে।
নাজানো। মই ঘৰত যোৱাই নাই মানে, তোমাৰ মই এইটো ঘৰৰপৰা মই অথনিতে আহিলোঁ, এ, এইফালে গৰম পৰিছে যে গছৰ তলত বহিব আহিছোঁ।
অ-অ-অথনি মাৰে তোক বিচাৰিছিলে, তোক বোলে পথাৰলে পঠিয়াইছিলে। তই বোলে নাই, ক'বাত বুলে ছোৱালী লগ ধৰিব গ'লি তেনেকে এখন মায়ে অথনি গালি পিছে আমাৰ ৰাস্তাৰ আগফালে।
নাই নাই নাই, ধেত এনেই কৈছে। এই মই তোমাৰ আমাৰ এইফালে মানে তোমাৰ ইমান বতাহ মাৰা নাই যে সেইকাৰণে
ক'ত ক'ত গছ আছে তহঁতৰ এইফালে?
আমাৰ এইফালে একে দলঙৰ ওচৰত পাবা গছ। ধুনীয়া গছ, তোমাৰ দুপোহা গছ, এই কি গছ বুলি কয় যে এইডাল এ নামডালে আহা নাই ন'। এইডাল যে নামটো কি তোমাৰ
কি গছ
এই ববুদাই যে বহি থাকি যে আগতে। কৰচন গছ, কৰচন কৰচন গছ।
কৰচন গছৰ গুৰিত তই কি বতাহ খাই আছ?
অ' বতাহ খাই আছোঁ, তোমাৰ মানে আজি ভাত নাখালোঁ যে।
অ' ভালেই কৰিলি।
উম। তোমাৰ পেট ভৰি
ত' কিন্তু তোৰ বোলে আগৰ স্কুলৰ বোলে ৰে-ৰেকৰ্ডবিলাক বেয়া, আগতে তোক বোলে মাষ্টৰে বহুত পিটিছিলে বোলে।
এ নাই এই কোনে তোমাক তোমাক এইবিলাক কথা কোনে কয়?
নাই নাই মোৰ এটা ইনফৰৰ্মেশ্যন আহি যাই এদিন টোক বোলে কিবা বা স্কুলৰ বানে আঁতুকাই থোৱা দেখিছিলে।
ঠিক নাই নাই এনেকুৱা ইমান বেয়া পৰিস্থিতিলৈ পোৱা নাই।
অ মোক তু এই ভাগিননেীয়ে কৈছিলে তোক বোলে এবাৰ স্কুলৰ বানা বোলে হঁত খুৱাই থৈছিলে।
এই স্কুলৰ মানে তোমাৰ এয়া এই এইটো। আমাৰ মানে তোমাৰ বিধায় সভাত আমি স্কুলৰ পৰা ল লাইট চুৰ কৰিলো। তাৰপিছত জীৱন চাৰৰ স্কুলৰ সেয়া ভাঙিলো।
তাৰপিছত যি অঁ, আমাক তোমাৰ এক। একো এটা ভাল ফেচিলিটি নিদিয়ে তাৰপিছত তোমাৰ আমি কি কৰিলো। আমাক মানে তোমাৰ তিনি বছ ফেচাৰ্চ পাতোতে এক টকা দিয়া নাই।
অঁ।
আমাৰ নিজৰ খৰচত চব পাতিছো তোমাৰ একে বক্সৰ পৰা আদি কৰি পুৰা মানে তোমাৰ।
ক'ত পঢ়িছিলি তই ক'ত পঢ়িছিলি?
শংকৰদেৱ,
তহঁতে কি শঙ্কৰদেৱত তহঁতে ফেচাৰ্জ পাতিছিলি।
অঁ,
এইবিলাক এইবিলাক নতুন নিয়ম কে কেতিয়াবা হ'ল আমিতো পঢ়ছিলো আমাক আমাৰতো তেনেকুৱা নাছিলে।
উম তুমি জীৱন চাৰ কথা নাজানা যেতিয়া, স্কুলখন নতুনকৈ বনিব ললে তেতিয়া।
অঁ, তাক মানে কি ইলেভেনৰ খিনি ফেচাৰ্য।
অঁ ইলেভেনৰ মানে আমি ট তেতিয়া এই এইটো টেনত আছিলোঁ মানে।
টেনৰ খিনিয়ে কি ইলেভেনৰ খিনিৰ কাৰণে ফেচাৰছ পাতে। জুনিয়ৰে চিনিয়ৰ কাৰণে কেতিয়াবা ফেছাৰ্জ পতা হল অই?
এই আমি তোমাৰ মানে স্কুলৰ পৰা ওলামতটো মানে তোমাৰ। এইটো তোমাৰ লাষ্ট বছৰ। তাৰপিছত আমি মানে তোমাৰ একে গ ছাৰক ক'লো যে ছাৰ? ফিচাচৰ মানে পাতো এ নতুন স্কুলৰ যোনখিনি। যেতিয়া নতুন খে আহিব সিহঁতৰ কাৰণেও মানে হ'ব লগতে আকৌ আপোনাৰ। ত মানে আমাৰ বিধায়ক সভাকে তেতিয়াই সিদিনাখন কৰি দিম আৰু। তাৰপিছত ছাৰে কৈছে হ'ব কৰিবা। আমি কলো ছাৰ তেতিয়াহ'লে কিবা এটা আপোনালোকে মানে এইটো কামবিলাক কৰি দিব যি যি পইচা হয়। কৈছে আমাৰ ইয়াৰ পৰা মানে একো এয়া দিয়া নহব তোমালোকে যি কৰা নিজে কৰি ল'বা।
তেনে তহঁতে পাতিছিলি কিয় পাতিবই নালাগে দুখটোহে তহঁতৰ গাত।
এই আমাৰ আকৌ মই অকলে কথা নহয় ন আকৌ হিনতে ক'লে যে নাই নাই। ছাৰক বোলে পাতি পেলাই দেখাই দিম বোলে।
ইয়া কি এ কয়া সি সেয়াই ভালহে পাইছে নে পতাৰ কাৰণে সি।
নহয় তাৰ পিছত আকৌ মই মই মই একো কৰা নাই দে মই এনেই ফচিলো বাৰু। লাইট চুৰ কৰিলে ছাৰৰ কাৰৰ তোমাৰ নাম্বাৰ প্লেট ভাঙি দিলে। আকৌ বেঞ্চ ভাঙিলে। চব কৰোৱাৰ পিছত মই মই মানে আচলতে আঁঠুকাৰি থকা নাই মানে স্কুলে মাতিছে। তোমাৰ এই এইটো উম ৰেষ্টিকেট কৰি থৈছে এসপ্তাহ কাৰণে সেইটোৱে।
বা এসপ্তাহ কে তনে ৰেষ্টিকেটো হৈছোঁ। বাঃ মানিছোঁ আৰু দেই তহঁতৰ পাৰ্টিটোক
এই নাই, এই এইয়া স সৰু কথা
তই তেনে কম বস্তু নাছিলি, স্কুলত পঢ়োঁতে
এই, মই নহয় ন, মোৰ লগৰ কেইটা, লগৰ কেইটাৰ পৰাই মোৰ মই, মোৰ কাৰণে হোৱা নাই ন, মোৰ লগৰকেটাৰ পৰাই হছে।
হয় নেকি? তাৰপৰা, গাৰ্জেনক কমপ্লেন কৰা নাই? স্কুলৰ পৰা, অঁ
গাৰ্জেনে গম পোৱালে, অ পোৱাহেঁতেন মানে তোমাৰ কথা বেয়া হ'ল হেন, তেনেকে এই পইচা-চচা দিব লগা হ'লহঁতেন বেছিকে, মানে এতিয়া লাষ্টত যোনে অ, মানে লাষ্টত এতিয়া যোনে-যোনে ভাঙিছে, সিহেতে আকৌ এক হেজাৰ টকাকৈ দিছে।
ত পৰা পাছ কৰা ন?
উম উম।
অ, সেই কাৰণে হেৰি, এইটো কি বুলি কয় উম'
তেতিয়া, তেতিয়া মানে তোমাৰ
তো এইটো, মাতো
নাই নাই, নেটৱৰ্ক চাগে, নেটৰ প্ৰব্লেম।
অহা নাই,
ব্লেম, এহে নেটৱৰ্ক প্ৰব্লেম নেটৱৰ্কে পোৱা নাই, মই কি কৰিম আঔ, নেটৱৰ্ক বেয়া।
অলপ ভাল জেগালে আহ, পোৱা জেগালে, ইমান দূৰত থাকিলে ক'ত পাবি।
এই কনবে আছোঁ। উম, তোমাৰ কি হৈছে নাজানো মানে নেটৱৰ্কতটো মাজে-মাজে শ্ল মাৰি দিয়ে।
অ
সেইকাৰণে। ভাত খালোঁ। খালোঁ খালোঁ অ, ভাত খালোঁ।
উম, আজি আকৌ ইহঁত কামো নহয় ন, আগত তোমালোকৰ মাজবাত চোৱা। কাইল-কাইলে মেইন কাম, আজি মানে তোমালোকৰ এয়া- এ, পৰিয়ালৰ মানুহখিনিয়ে মাছ-ভাত চুব আৰু
উম, কাইলে খাব আৰু তেতিয়া গোটেই ৰাইজে, আজি নাখায়।
তোমাৰ মানে এই এইটো মম আনি দিয়াটো নহল আঔ ন?
গলি নে নাই? হা?
নাই, তোমাক বোলো মম আনি দিয়া কথাটো নহ'ল আৰু
ঠগিলি আৰু মোক আৰু, তাৰ বাহিৰে কি তাত হ'ল আৰু।
উম, তুমি আকৌ কৈ আছিলা ন, ম'ম একপ্লেট আনিবি, মই পূলফালে গৈ খাই পেলাম।
ততো, নানিলি?
নানিলো আৰু
সেইটোৱেই। ওলাব, হি-হিচাপ ওলাব দে। আহিবি নহয়, কিবা-কিবি পেন কাৰ্ড, চেন কাৰ্ড কিবা-কিবি এপাই-এপ্লাই কৰিবিতো। ন' তই কিবা কিবি এপ্লাই কৰিবি তো পিছলে উম, তেতিয়া তেতিয়া চাম আৰু তেতিয়া ময়ো কৰিম বুলি কৈ থ থাকি যাব আৰু ধৰ তেতিয়া। সেই সেইটোৱে কথা, কিবা কিবি এপ্লাই হবতো এ কৈ দিম মই মোৰ বিলাকক, মোৰ বিলাক দয়া ময়া নাই, তোৰ ভৱিষ্যত ধ্বংস হৈ গলেও মোৰ একো আহে নাযায়
এয়া এয়া তোমাক মই খুৱাই দিম আৰু দিয়া কি আৰু
খুৱাই দিম বুলি নহয় একপ্লেট ম'ম' থাকি গ'লতো। হৈ যাব তাৰ হিচাপ মই লম
অকণ ভালেই তোমাৰতো ভালেই অকণমান মানে উম, ত্ৰিশ টকা, চল্লিশ টকা দি ম'ম আনিব পাৰি কিছুমানে দুশ টকাৰ ম'ম খোজে খাবলৈ
খোজে - খোজে, খাই - খাই বহুুলোকে বহুত খাব পাৰেটো।
উম, বহুত খাব পাৰে বাহ, দুশ টকাত কেই প্লেট আহিব ভাবাচোন তুমি
উম, সেইটয়ে
এতিয়া তোমাৰ আকৌ মাইনটাক লগ পালো উম, মাইনা দাক সুধিলো মই তোমাৰ কি কি কৰিছে কি কি নাই কৰা, কৈছে নাই - নাই একোৱে কোৱা নাই। মই কৈছো তোমাৰ বোলো এইটো কৰিব বোলো দে হৈ কৈছে অ', অ', কৰিব কৰিব দে
তাকে তাকে সি কৰিব কৰিব নকৰা নহয় কৰিব সি কৰিব? অ', অ', অ', হ'ব দে সেইটো অ', সেইটো কথা অ', অ', অ', অ'
উম,
তাকে ভাত খালি নাই তই? ভাত খালি নাই, কিদি খালি?
মই আজি ভাত ভাত দালি ভাজি।
অ', অ', অ', বাকী ঘৰত চবৰে ভাল?
ভাল তোমাৰ?
এই বায়েকী ডিউটি গৈ আছে?
গৈ আছে, গৈ আছে তোমাৰ খবৰ কোৱাচোন তোমাৰ খবৰ?
মই আছো, মই আছো মোৰ ভাল বেয়া নহয় ভাল। মোৰ ভাল।
ভাল বিয়া মাজত নে পুৰা ভাল?
হা?
ভাল বেয়া মাজত নে পুৰা ভাল?
ভাল বেয়া মাজতে আৰু দে পুৰা ভাল - ভাল বুলিনো কি ক'ম বেছি ভালো নহয়।
উম, উম, ইফালো নহয় মানে সিফালো নহয়। উম, বুজিছো উম।
তাকে এই এইটো আহ কোৱাচোন কোৱা।
কচোন কোৱা মানে তহঁতে বোলে কিবা এই ভলী ভলীবলৰ বোলে কিবা হেৰি কৰ বোলে ভলীবল খেল' বোলে আকৌ আগৰ জেগাত।
অ', এই ভাবিছিলোঁ।
অ' এতিয়া কি নেখেলো আৰু? নেটখনতো আছেই দেখোন তাত পাতি থোৱা। নেটখন দেখোন আছেই আহ।
এই নোৱাৰা নোৱাৰা তাত।
কিয়?
এই তাত তোমাৰ নেট পচি গ'ল নেট ফচি গ'ল। উম', উম '
তেনেহলে এখন আনি আনিব লাগিব আকৌ দেখোন এনেকুৱা হ'লে।
নোৱাৰি এই এইটো মাজতে তোমাৰ বৰষুণ বহুত দিলে নহয়।
অ', অ' তাতে মানে ৰ'দ - ৰ'দে বৰষুণে পৰি থাকিল যে এই খেলা খতম হতে যদি সেইখন আনিবিলাই ঘৰত ভৰাই থোৱাহেঁতেন বছৰ খেলিব পৰা হ'লহেতেন।
গোটেই বছৰ খেলিব আহ আকৌ তেতিয়া আকৌ খেলিব মই এতিয় নোৱাৰ।
এতিয়া নোৱাৰো এতিয়া মানে এই এতিয়া ৰ'দে বৰষুণে আৰু পচি গ'লা কি কৰিব উপায় নাই আৰু।
উম, এতিয়া নোৱাৰা উম। বাক এই এইটো আকৌ তোমাৰ- আমি উলিয়াম বুলি ভাবিছো একেকেইদিনতে।
অ,
তোমাৰ এই এইটো লিখোগাওটো উলিয়াই আছে ন।
অ', এই মোক কালি কৈছিলে গুটীয়ে।
উম', লিখোগাও এতিয়া খেলিব যাব পাৰি।
তাকে কোনখিনিত বনাইছে?
হা, হা?
কোনখিনিত বনাইছে পিচখন?
এই তোমাৰ এই এইটো যে উম, পেণ্ডেল যে দিয়া ঘৰখন যে- পেণ্ডেল দিয়া ঘৰখন যে।
অ, সিধৰ মুখে-মুখে-
অ, সিহঁতৰ মুখে - মুখে পুৰা তোমাৰ এইখনতে এ কাটি কৰি। জেগাবিলাক চফা-তাফা কৰি। ধুনীয়াকে আজি মানে হ'ব আৰু আজি পৰা খেলিব চাগে লাইট-চাইট লগাইছো ন'।
অঁ', আজি পৰা খেলিবি নেকি?
নাই নাই আজিৰ পৰা আমি নেখেলো সিহতে খেলিব চাগে। তাকে মই- আমি নাযাওঁ আজি সেই নাযাওঁ আজি।
কিয় যাব পাৰো এ সি সিহঁতৰ গাওঁত। প দে শু নাই আমাৰ গাঁৱত খেলে তহঁতে কিয় গোত গৈ খেলিব নোৱাৰ? কিন্তু ক্ষতিটো হ'ল আহ।
এই কাইলে পৰহিলে মানে যামেই এই আমাৰ আকৌ আজি গুটি। এই আজি নহ'ব নহয় গুটিতৰ কিবা কাম আছে?
আহ কাম আছে অ সিহঁতৰ আহ। অ',
গ'লে গোটেইকেইটা একেলগে যাম।
অ',
তেতিয়া ভাল হ'ব যাবলে। এই এইটো কালি বোলে একে- কালি, তোমাৰ গাড়ীখন বহুত চলিল বোলে।
অ চলিলে বহুত চলিছে কালি।
তেল কিমান ভৰালা?
তেল, কালি গ'ল দ দুহেজাৰ মান টকা।
এ
অঁ!
বা তেতিয়াহলে মানে কেইদিনমানলে আকৌ চিন্তা নাই আৰু।
নাই চাৰ্ভিচিং, চাৰ্ভিচিং কৰিব লাগিব। উপায় নাই নহ'লে, উম!